হেল্ল' এ একদম ভাল আৰু। তোৰ ক?
এ ভালে। ভালে দে। গৰম কেনেকুৱা পৰিছে আমাৰ এইফালে?
এ গৰম বহুত বেছি অ। ' তই কেতিয়া আহিবি ঘৰত?
মই তোৰ আৰু পোন্ধৰ দিন মানৰ পাছত গৈছো পোন্ধৰ বিশ দিন লাগিব।
তাকে তাকে আহিবি, মই ভাবিছো আমি তই অহাৰ পিছতে কৰ'বাত ফুৰিব যাম
অ, এনেই গৰম পৰিছে কৰ'বাত ভাল নদী এখন চাই
পৰা হয় কিন্তু অকণমান দূৰ অকণমান আছে তথাপিও সময় সুবিধাটো মিলাই মেলি আমি চেচা যাব পাৰোঁ।
এ যাব লাগে আৰু তোৰ ধৰি ল' ইমান দিনৰ মুৰত গৰম আহিছে এদিন গাঁও গোটেই কেইটা লোৱা গৈ
ফূৰ্তি কৰাও হ'ব আটাইকেইটা উম, তাতে খানা চানা এটাও খাব পাৰি।
খানাাটো পাৰি ন' হেৰি কৰিবি
ক। তাকে। তাকে। নহয়, ওলাই আছে। তই, তয়ো আহ আৰু তোৰ, লগৰটোকো লৈ আহিবি পাৰিলে!
আকৌ হেৰিয়লৈ গ'ল। অকণমান এটা দিগদাৰ হব। শ্বিলঙলৈ গ'ল সি, আহিবহে তোৰ দুই- তিন দিনত মোৰ হেৰি হ'ল। গম পাইছ নে নাই? অ'হ। মই যে কৈছিলো বিশ দিন মানৰ পা ছত যাম বুলি। মোৰ এই মাজতে এসপ্তাহ এটা বন্ধ আছে, তেতিয়াই গুচি যাও নেকি নহলে ভালে
সময় সুবিধাাতটো মিলাই পেলাই আম তেতিয়া গুচি যাম। ইহঁতকেইটাক মই তেতিয়া জনাই দিম আগতে
মোৰ এসপ্তাহ এটা আছে, মোৰ হাতত। মানে মাজতে যদি গুচি যাওঁ তেতিয়া এতিয়া ভালেই হ'ব নেকি আৰু, বহুত গৰম অ' ল'ৰা ইয়াত
হয়। হয়। এই ইয়াতো- ইয়াতো বহুত গৰম পৰিছে এইকেইদিন মানে কি হৈছে অকল মানুহৰ ভুলৰ জহতে হৈছে তো। গছ গছনি বিলাক কাটি দিছে তাৰ ফলতে তোৰ গোলকীয় উত্তাপটো বৃদ্ধি হৈছে ন!
সেইটোতো এতিয়া মানুহে বুজি নাই পোৱা। ৰহ। আৰু আমাৰ গৰমৰ মেইন মাহ কেইটা আহি আছেহে
আহি আছে। আহি আছে
যেতিয়া টিকা ফটা ৰ'দ দিব মানুহে সৰ্য্য কৰিব নোৱাৰিব। তেতিয়াহে! ত' এই ইউৰোপৰ হেৰি কেটা ভিডিও' কেইটা পাইছনে?
উম। পাইছিলো। পাইছিলো। তোৰ এই একদম পুৰা চিগনেল লাইটৰটো হেৰিয় প্লাষ্টিকলৈকে গলি গৈছে।
একদম। আল- কটৰা বিলাক মানুহ চেণ্ডেল পিন্ধছে। চেণ্ডেলৰ লাগি- লাগি ধৰিছে মানে, উঠাবলৈ পোৱা নাই। আৰু ফানী বস্তু এটা ল নেই ডাঙৰ তো হাইব্ৰীড কুকুৰ এৰি দিছিলে ৰাস্তাত, সি এনে খোজটো দিয়া লগে -লগে কি দৌৰিছে নহয়, মানে থাকিব পৰা নাই গৰমত। এ সেইখিনি চাই মানে কালি মোৰ ফোনটো সি চাই থাকোতে বহুত টাইম গৈছো মানে
অহ। বাকী তোৰ ভাত- পানী খোৱা হ'ল নে নাই?
ভাত পানী তোৰ এই লগৰটো। আমি চাৰিটা আছিলোঁ নহয়।
হম।
তাৰে তোৰ এটাহে বাহিৰত আছেগে। এই দুটাই বনালে, এনকেইটাই লাগি মেলি
উম। ঠিকে আছে। ঠিকে আছে। বাকী তেতিয়া খোৱা হ'ল ন? অ। এই গৰমতটো পৰিছে, ভাতো খাবলৈ মন নাযায় অ'।
নকবি আৰু। উপায় নাই। তই সেই গাঁও ঘৰলে গ'লি?
উম। আহিলো। আহিলো। এ তই পি জি পৰা ৰুমলৈ যাম বুলি কৈছিলি নহয়, গলি নেকি?
ৰুম মানে হেৰি হ'ল, এই পিজিপা হোষ্টেলত চিফট হোৱাৰ কথা আছিলে। তাৰ পৰা মানে হেৰি হ'ল, আমাৰ হো হোষ্টেলৰ যিজন ছাৰ ৱাৰ্ডেন আছিলে, ছাৰজনে ক'লে, তুমি অলপ দিন ৰখি দিয়া মানে নতুন এপইন্ট যেতিয়া আহিব
সেহেঁতৰ লগত মানে পাৰিলে মিলাই দিম বুলি কৈছে। মোৰ হেৰি হ'ল আকৌ, মই ফাৰ্ষ্ট ইয়েৰতে নল'লো যে।
অহ। বুজি পা
এতিয়া ছেকেণ্ড ইয়েৰত অক অকমান দিগদাৰ হৈ যায়, হ'লেও ছাৰে কৈছে যে! চিনিও পাই ধৰি লও অলপ।
উম। উম। তাকে ফ্ৰী হৈ থাকিবি, তেতিয়া অলপ সময় সুবিধাটোও পাবি।
এতিয়া পাৰিলে কিবা এটা মিলাই দিম বুলি কৈছে, মই বুলো, পাৰিলে আপুনি চাই দিব আৰু। ছাৰে এই নতুন যেতিয়া আহিব, ল'ৰা- ছোৱালী। তেতিয়াহে চাই দিম বুলি কৈছে।
অ'। অ'। তাকে ঘপকেটো সোমোৱাই দিব নোৱাৰে ন! তাতো চাগে ষ্টুডেণ্ট সোমাই আছে।
সেইটোৱে। থাকে আৰু এনেকে সোমোৱাই দিওঁ। লে নোৱাৱে বাকী গাঁৱ পু এ কৰিছো। কৰি আছো। চব ঠিকে থাকে আছে।
উম।
বাকী গাঁৱত পুখুৰীবিলাক আছে নাই, গা-পা ধুবলে?
আছে। আছে। তাকে আমি দুটা আহিছিলো গৰু লৰাবলে। সি গৰু লৰাই আছে, গৰুটো লৰাই হোৱাৰ লগে -লগে আমি দুটা যাম, পুখুৰীতে গা ধুম বুলি ভাবিছো। আৰু মানে তহঁতলে বহুত মনত পৰে এনে -কুৱা সময় বিলাকতে তোৰ, আমি আগতে কিমান গৰমত পুখুৰীতে গা ধুওঁ।
হয়। হয়। এই পুখুৰী বিলাকত এতিয়া, এনে মানে ধৰি ল ৰ'দ দি থাকিলে গাঁৱত থাকিলে, এই গৈ ভাল লাগে চাৰি -পাঁচটা টীমকে ধৰি লও, সেইবিলাক অহ।
উম। বহুত ভাল লাগে। ভাল লাগে। তাকে লৰালি কালৰ দিনবিলাকলে মনত পৰি যায়।
এ একদম আৰু এতিয়া, আমি সেইখিনি সৰুতে থাকোতে যিখিনি উৎপাত কৰিলে, সেই এতিয়া মনলে আহি আছে নহয়।
উম। হয়। সৰুকালৰ দিনকেইটালে মনত পৰে।
মই, এই এতিয়া সৰু -সৰু পোৱালী ল-ছোৱালী পালে, মই সিহতক কওঁহে- বোলো যিমান পাৰ উৎপাত কৰি লৱ আৰু দুই -চাৰি বছৰ পাছত
অ' তাকে ডাঙৰ হোৱা পিছত, ডাঙৰ হোৱা পিছত তাৰ পিছত সিহঁতেও নাপায় আৰু, আমাৰ নিচিনাইও হৈ যাব। পঢ়া- শুনাৰ লগাৰ লগে লগে সেয়া আৰু ঘৰৰ দায়িত্ব অহাৰ লগতে, কথাই নাই আৰু সেইটো। উম। বহুত মিচ কৰিছো দে।
সচাকে দেই। ক'ত মানে কি কৰি আছিলো, গাৱ ঘূৰি অলৌ- তলৌকে ঘূৰি ঘূৰি আম- চাম খাই, পুখুৰীয়ে চুখুৰীয়ে জপিয়াই মেলি আগতেটো স্কুলৰ পৰা আহি বেগটো বিচনাত পেলাও আও পেলাই লৈ চিধা পথাৰলে ঢাপলি মেলো, ক্ৰিকেট খেলিবলে। এতিয়া আজিকালি ল'-ছোৱালী সেইবিলাক নাইয়ে পোৱা, আজিকালি চব মোবাইলতে সোমাই থাকে অ'।
অ'। আৰু সেইটোতো সেইটোয়ে, আগতে আমি গৰমৰ বন্ধ দিনকেইটাত তোৰ কি কৰো, মা খেলিবলে যাও। গুচি যাও ধুনীয়াকে।
এই গৰমৰ দিন আগত দি, কোনফালেদি পাৰ হয় একো পাৰ হয় একো পাত্তাই নাপাওঁ।
উম। তাকে আজিকালি ল'-ছালীয়ে এইবিলাক বুজি নাপায়।
আমাৰ দিনত গৰম বুলি ক'লে, আমি গৰম -ঠাণ্ডা আমাৰ কাৰণে একেই আছিলে।
একে আছিলে একে আছিলে
এতিয়া ল'ৰা ছোৱালীহেও বোলে গৰমত বাহিৰে ওলাব নাই ন আমিও বাৰু এতিয়া এই ৰ'দতটো ওলাব নোৱাৰো কিন্তু যেতিয়া আমি সিহঁতৰ লেখীয়া সৰু আছিলো তেতিয়া কথা কৈছো।
উম তেতিয়া বহুত আমাৰ হেৰি আছিলে আৰু মানে কি হয় আমি তেতিয়া এতিয়া ঘূৰিয়ে ফুৰো ন অনবৰ হয়
কি গ
সিহঁত এতিয়া বাহিৰলৈ নোলায়
ইতে সেইটোয়ে আৰু জেনেৰেশ্যন গেপ আহি গৈছ ন
তাকে তাকে সেইটোৱে আৰু শেহত বিলাকে তো প্ৰায়ভাগতো আজিকালি খেতিৰ লগত জড়িত নহয়।
সেইটো আমাৰ, ধৰি লওক- এইটো জেনেৰেশ্যন আমাৰ জেনেৰেশ্যনটো অলপ হ'লেও সেইবিলাকত আছিলে।
আগতে আমি চাচোন, ভাওনা এখন পাতিলে বুলি কোৱাৰ লগে- লগে, কেনেকে আমাক ভাও দিব নে বুলি আমি আগতে মাতো। ডাঙৰ- ডাঙৰ সকলৰ লগত। আৰু এতিয়া বৰ্তমান যদি কাৰোবাক কয় বোলে, অই তই ভাও এটা গাব লাগিব। এ মই নোৱাৰোঁ নহয়, মোৰ ইটোহে অসুবিধা, মোৰ সিটোও অসুবিধা। সেইটে- সিহঁতে মিলাই মেলি থৈ দিয়ে।
এ সংস্কৃতি বোলা বস্তুটো গাঁৱতে ভালকে জীয়াই থাকে, সেইটো যে এনেকুৱা হলে মানে এটা কথা ভাবচোন, আজিৰ পৰা এশ বছৰ পিছত
কিয় ব
সেইটোৱে এইবিলাক একো নাইকিয়া হবগে আৰু
সেইটো নাইকিয়া হৈ গলে কিন্তু বেয়া হ'ব দেই মানে সংস্কৃতি বোল বস্তু যদি আমিয়ে ধৰি নাৰাখো অসমৰ সংস্কৃতি
সেইটোৱে অসমে যদি ধৰি ৰাখিব নোৱাৰো আৰু কিনো বাহিৰৰ মানুহে ৰাখিব পাৰিব আৰু বৰ্তমান মানে এনেকুৱা হৈছে যে প্ৰায় ভাগ বাহিৰৰ মানুহেহে অসমৰ সংস্কৃতিৰ ৰখা ন নালাগে
উম হয় মই সেইটোকে ক'ম মানে ধৰি লও এতিয়া বাহিৰৰ পৰা যিবিলাক আহে ধৰি লও বিহাৰী হওক মাৰু হওক যিবিলাক মানুহে সি অসমত ব্যৱসায় কৰি আছে
উম আমাৰ অসমৰ মানুহ এনেই ঘৰতে পৰি আছে
উম মানে আমাতকে ভালকে সিহঁতে উদযাপন কৰে ধৰি লও বিহু বুলি ক'লে সিহঁতৰ যিখিনি সিহ মানে কি বুলি ক'ম
আমাৰ মানুহ গোটাই চিৰা পিঠা দৈ সেইবোৰ কৰে কি ন সিহঁতৰ উৎসাহটো অকমান এনেকে বেলেগহে
বেলেগ বেলেগ
এইখিনি মানে দেখি শুনি এনেকুৱা লাগিছে কি হব এই এশ বছৰ পিছত
তাকে এইবিলাক ভাবিলেচোন
তাকে হয় নাজানো কি
বাকী ন তই ঘৰত অকণমান সোনকালে আহিবি আৰু দহ দিন নহয় পোন্ধৰ দিনৰ পিছত ভাওনা খ বাহু আছে নহয় আমাৰ ইয়াতে
মই সেইদিনাখন কোনোবা এটা ফোন কৰি কৈছিলে বোলে নামঘৰটো লওঁতে ভাওনা এখন পতা হব বুলি তই ত কি ভাও চাও দি দিয়া হ'ল নেকি
অ ভাও দিয়া হলতো আৰু তহত মানে বাহিৰত আছো যে এইবাৰ ল'ৰা ছোৱালীও কমি গ'ল সেইদৰে তোৰ মাই ৰাতি ভাও গাবলৈ দু দুজন এটা মানো বেলেগৰ পৰা আনিব লগীয়া হল। আগতে তোৰ লগৰটোৱে লয় যে
গম পাইছো সিও নাই এতিয়া
উম সিও নাই। তাকে আহিবি পাৰিলে তই যদি উম আৰু পোন্ধৰ ষোল্ল দিন আছে ষোল্ল দিন।
আচ্ছা আচ্ছা এটা যাব লাগিব কিবা এটা হলেও নাই আমি মই তাতকে অলপমান দিন আগতে পাৰলে যাম।
আহিবি আহিবি তই যেন তেন মিলাই মেলি গুচি আহা আৰু।
খাওঁ চাও কৰি মেলি ইমান ভালেই লাগে।
উম ঠিক আছে বাৰু তেতিয়া হ'ব আৰু দে
তাকে এতিয়া তই কি কত ব ম তু
মই তোৰ মেথাউৰি আহিছিলো। তাৰ পিছত এই গৰু গাই লোৱালো তাৰ পৰা ঘৰত যাওঁ মানে এই ফোনটো চাৰ্জ মানে বেছি নাই
অ অঁ মমাৰ মাথাই উ